নমস্কাৰ।
নমস্কাৰ - নমস্কাৰ আপোনাৰ খবৰ ভাল নে?
অ, মোৰ ভাল দিয়ক আপোনাৰ ভাল?
হয় - হয় ভাল। হে আপোনাৰ বজাত আহিছো।
অ, আপোনাক
হয় - হয়।
অ, আপোনাৰ মানে এতিয়া বয়স হৈছে ন নানা মানে বেমাৰ সৃষ্টি হৈছে সেইকাৰণে।
হয় - হয়।
হয় - হয় আপুনি মানে কি জানে বয়সৰ লগে - লগে মানুহৰ নানান ধৰণৰ বেমাৰ - আজৰ সৃষ্টি হৈ থাকে আৰু।
হয় - হয় এইটোতো নিশ্চয় বেমাৰ - আজাৰ বহুত সৃষ্টি হৈ আছে তেখে
অ, হয়-হয়-হয় বাকী আপুনি খোৱা বোৱা কৰিলে নে?
নাই খবৰ কোৱা নাই।
অ, কি বনাইছা আজি? নকবা আৰু হয় আজি আ আপোনাৰ ইমান ৰদ দিছে নহয় আপুনি মানে কি কব আৰু হয়।
হয় এই যিটো গৰম পৰিছে
অ, হয়-হয় সেইটো হয় বাৰু।
এই গৰমৰ ফলত আপুনি একো খাবই নোৱাৰে।
এ নকবা আৰু মই মানে আপোনাৰ বুইছে কঁঠাল এটা আনিলে বুইছে আজি বজাৰৰ পৰা ৰা টিপুৱা তাকে মই কুটি বাচি খালো।
হয়।
এতিয়া মোৰ গোটেই গৰমত থাকিব পৰা নাই এই ৰ'দ খনত মই কঠাল খাই দিলো। এতিয়াতো মোৰ অৱস্থা বেয়া হৈ গৈছে বুজিছে।
হয়-হয় খাব নালাগে কঠালবোৰ।
হয়-হয় সেইটো হয় বাৰু।
কথটো মানে আপোনাৰ যিটো মানে
হয়-হয় আৰু মোৰ মানে আপোন আপোনাৰ বয়সো হৈছে ন এতিয়া। এতিয়া মোৰ বয়স হৈছে আপোনাৰ ছিক্সটি থ্ৰী।
হয়।
অকমান চাই চিতি খাব লাগে হয়, হয় মোৰ এতিয়া তেষষ্ঠি বছৰ।
হয় হয়।
অলপ চাই চিতি খাব। হয় হয় মোৰ দাঁত মানে আপোনাৰ আগৰ দাত - দাত গিটা নাইকিয়া চাইদাৰ গিটা আছে মই তেনেকে খাও আৰু।
হয়-হয়-হয় আপুনি এটা কাম কৰিব খিচিৰি খাব, লুঠুৰি বনাই খাব।
হয়-হয় মই আপোনাৰ মোৰ নকলি দাঁত আছে খ মই লগাই লও।
হয় হয় লগাই লব লগাই লব আমাৰো আছিলে আপোনাৰ লাগে যদি কব।
নাই নাই সে আপোনাৰ মই বেলেগে ইউজ কৰা নহব ন। মই আপোনাৰ যোৰ দোকানৰ পৰা যে মই নিজে কিনি আনি সে ডক্তৰক দেখাই কিনি আনি খোৱা টাইমত মই লগাই লো আৰু ৰাতি মই যেতিয়া টোপনি যাওঁ সেইখিনি মই খোলকাই থৈ দিও।
ভাল কৰে, ভাল কৰে মোৰ দাদাৰ দাত কেইটামান আছে অৱশ্যে।
অ আপোনাৰ দাদা ন, দাদা মানে ককা।
হয়, হয় ককা।
হয়, হয় ককা দাঁত গিটা আপুনি লগাই লয়।
হয়, হয় লগাই লও।
হয় হয় হয় বাকী এতিয়া আমাৰ বোলো বনাই আছে ভাত খাম আৰু আপোনাৰ এই বোৱাৰী জনীয়ে মোৰ ভাত বনাই আছে।
কি বনাইছে মই গম নাপ- পাও মই কৈছো কঁঠাল গুটি পুৰি চাটনি বনাবলৈ। বুজিছে। আপোনালোকৰ কি বনাইছে?
আমাৰ আপোনাৰ এ বজাৰত গৈছিলে পানীলাও এটা ল'লে।
হয়হয় পানী লাও মাছেদি বনাব নেকি?
হয়।
অ পানীলাওতো মাছেদি খাই ভালেই লাগে।
হয় হয় সেইটো মানে আপোনাৰ ভাল আও। খালে বহুত ভাল লাগে গৰমো দিছে নহয় জানো।
হয় হয় নাই পানী তাত আপুনি বিলাহী দু- টা দি দিব লাগে খাই আপোনাৰ বেছি ভাল লাগে।
উম।
আপোনাৰ বাকী ঘৰত সকলোৰে ভাল?
হয় সকলোৰে ভাল। খালি মাজে মাজে বেমাৰ হৈ থাকে।
অ হয় নেকি? আপোনাৰ এয়া মানে গৰমৰ কাৰণে বেমাৰ হৈছে বুইছে।
যিটো গৰম পৰিছে, হয়। বাকী আৰু ঘৰৰ মানুহ বোৰে কি কৰি আছে?
ঘৰ মানুহ সোপাই মায়ে আপোনাৰ হেৰি কৰি আছে ঘৰ ভাত বনাই আছে আৰু আমাৰ তেওঁ তাজনে অলপমান ঘৰত কাম যে চলি আছে।
হয়।
সেইবাবে তাত কামৰ লগত অলপমান চাই আছে।
অ হয় হয় হয় কামৰ লগত হেল্প কৰি আছে ন?
হয় নহ'লে আজিকালি আৰু মিস্ত্ৰী সোপাই নেজানে নে। মালিক নেথাকিলে মালিক নেথাকিলে আপোনাৰ তে বহি থাকে।
হয় হয় বহুত পাল মাৰে তেওঁলোকে হয় তেওঁলোকে কি কৰে জানেনে মানুহ যেতিয়া থাকিব। তাহাঁতে আপোনাৰ কামত উঠি পৰি লাগে যেতিয়াও কোনো নাথাকে ন তেতিয়া তাহাঁতে ফাং-ফুং কৰে কামত
বহুত কৰে কিন্তু কৰিব নালাগে অৱশ্যে
সেইটো কৰিব নালাগে কাৰণ আমি কষ্ট কৰিয়েটো খাওঁ। হয় হয় কষ্ট পৰি চাই তেওঁলোকক দিওঁ
হয় হয় বুজি পাব লাগে।
বুজি পাব লাগে আজিকালি মানে আপুনি যদি লগত না থাকে আপোনাৰ মানে কাম আপোনাৰ এদিনৰ কাম আপোনাৰ তিন চাৰি দিন লগাই দিব।
লগাই দিয়ে লগাই দিয়ে।
হয় হয় হয়।
আপোনালোকৰ কি কাম কৰি আছে?
আমাৰ ঘৰতে মানে লেট্ৰিন এটা আছে যে, সেইটো আপোনাৰ দুৱাৰ এখন বনাই আছে।
অ কোনে বনাই আছে?
মিস্ত্ৰিৰে বনাই আছে।
অ কেইটা মিস্ত্ৰী লাগিছে?
আপোনাৰ এটা মিস্ত্ৰীয়ে আমি লগাইছো। কাৰণ আপোনাৰ মানে বেচি কাম নহয় অলপ কামে সেই কাৰণে আমি এটা মিস্ত্ৰীয়ে লগাইছো, এটা মিস্ত্ৰীয়ে কৰি ৰিব পাৰিব।
হয় হয়।
হয়।
বাকি কি বনাইছে আপোনালোকৰ?
আমাৰ আপোনাৰ বনাইছে হেৰি মাটি মাহৰ দালি,
আপোনাৰ বহুত কাহ হৈছে, আপুনি মাটিমাহৰ দালি নাখাব বুজিছে।
উম ভাটো কথা মই ভাবিছো।
হয় হয় মাটি দালি নাখাব। মাটিমাহৰ দালি খালে আপোনাৰ এনে কাহ উঠি আছে ন
হয় হয়। কি হৈছে বুইছে বতৰটো এবাৰ গৰম দিয়ে এবাৰ ঠাণ্ডা দিয়ে।
এই হয় হয় মানে বতৰৰ মহিমা ধৰিবই নোৱাৰি।
হয় মই মানে আপোনাৰ বাৰীত যে কাম কৰিব গৈছিলো, দুদিনমান হেদালি বনাব গৈছিলো।
হয়।
এই তাত মানে মোৰ মহে মানে ভালকে কামুৰিলে বুইছে বেয়া বেয়া বিষাক্ত
কিবা মেলেৰিয়া চেলেৰিয়া মহে কামুৰিছে নেকি আপোনাক?
নাজানো আৰু মোৰ সেয়াই পাঁচ দিনৰ পৰা বেমাৰ হৈ আছে জ্বৰেই হৈ থাকে ৰাতি ৰাতি।
অ আপুনি এবাৰ চিকিৎসা কৰিবচোন চি চিকিৎসকৰ পৰামৰ্শ লব
উম হয় হয় হয়
কি বেমাৰ হৈছে তেতিয়া আপুনি গোটেখিনি গম পাব
হয় হয়
বুজিছে আপুনি বহুত কাহি আছে আপুনি তুলসী পাতৰ লগত অলপ মৌ জোলৰ লগত খাই দিব।
হয়।
বুজিছে?
হয় হয়।
অ বাকি এতিয়া কি কৰি আছে?
হয়। এয়া মই কাম কৰি আছো কাম কৰি আছো। উ
আপুনি আপোনাৰ ককাক ফোনটো দি দিলে নেকি?
অ
অ কি কৰি আছে আপুনি?
এ মই আপোনাৰ এয়া এ খুন্দি আছিলো তামোল
তামোল খুন্দি আছিলে মইয়ো কালি পথাৰলৈ গলো অকমান জংঘল আছিল চাফা কৰিলো এতিয়া মোৰ কঁকালটো আপোনাৰ মেট মেটাই আছে।
আপুনি ডক্তৰৰ ওচৰত যাব এবাৰ।
হয় হয় ডক্তৰ ওচৰত যাব লাগিব ড ক্তৰৰ পৰামৰ্শ লব লাগিব
হয় হয়
বাকী মাটিমাহৰ দালি দি আজি ভাত নাখাব আ পোনাৰ কাঁহ হৈ আছে
হয় হয় নিশ্চয় নিশ্চয়।
হয় আৰু কি বনাইছে?
আলু পিটিকা।
আলু পিটিকা আলু পিটিকাৰ লগত কি বনাইছে
মাছৰ সনা
মাছৰ সনা অলপ জলা দি খাব বুজি ছে আপোনাৰ কাঁহটো টানি নিব। আদা অলপ ভালকে থেতেলিয়াই দিব কুটি দিব আপুনি কাঁহটো ভাল পাব
হয় হয় আ
আপোনালোকৰ ঘৰত ইমান চিঞৰ বাখৰ কিয়?
জানো কৰ'বাৰ পৰা কোনোবা এটা আহিছে ভিক্ষাৰী এটা বুজিছা এ পইচা খোজি আছে। হয় হয়
ক হাত ভৰি ঠিকে থাকে কিয় পইচা খুজি খাব লাগে? কাম কৰি খাব পাৰে ন।
উম আজি কালি কিমান বাহানা।
হয় হয় বহুত বাহানা কৰে তেওঁলোকে
হয়
বাকী আৰু ভালে আছে আৰু আপুনি
হয় ভালে আছো বেমাৰৰ মাজাৰে চলি আছো আৰু
অ হয় হয় হয় ভাল হ'ব দিয়ক